হেল্ল', অ, শুনিছ নে?
অ, শুনিছো। তুমি শুনিছা?
অ, শুনি আছো। কি কৰি আছা?
মই তোমাৰ এই উঠি চাহ অকমান খাই বহি আছো, বস্তু এাত লিখি আছিলো। তাৰপিছতে গম পালো, তোমাৰ ঘৰত কৈছে বোলে তুমি গাড়ী এখন ললা।
অ, অ, হয়। তাকে
তাকে কি-কি ললা?
গাড়ী মানে তোমাৰ এই হেৰি অ টাটা এখন ইলেক্ট্ৰিক গাড়ী এখন।
অ, নতুনকে ওলোৱা?
অ, অ,
অ, তাকে পাৰ্টিটো-পাৰ্টিতটো লাগিছিলে নহয়।
অ, সেইটো হ'ব বাৰু আহিবা ঘৰলে।
অ, হেৰি বাকী কি ইলে্ট্ৰিক নেকি মই ইলেক্ট্ৰিক বুলি কোৱা শুনিছিলো।
অ, হয়-হয় ইলেক্ট্ৰিক।
ইলেক্ট্ৰিক ন নাই ভালে কৰিছা ভালে কৰিছা দে এতিয়া পেট্ৰলৰ তোমাৰ যোনটো হেৰিও হৈ আছে ন। চৰ্টেজ হৈ আছে বা এতিয়া পেট্ৰলৰ পৰা গাড়ীখিনিত মানুহখিনিয়ে প্ৰায় ভাগ খিনে ইলেক্টিক লব লৈছে গম প নাই গাড়ী।
হয়-হয় অ,
ভালে কৈছে সেইটো কাৰণে।
উম, উম,
বাকী কে বাকী ঠিকে আছে নহয় গাড়ীখন চলাই মেলাই কেনেকুৱা পাইছা। ইলেক্ট্ৰিক যদিও গোটেইখিনি ফেচিলিটি আছে। অ, তাকে তোমাক আজিকালি মানে কি হৈছো আ, আমাৰ ইন্ধন বিলাক এত এতিয়া আ বৰ্তমান সময়ত কিমান এতিয়া আমাৰ অৰুণাচলেটো চাইডে তোমাৰ আজি দুমাহ মানৰ আগত এসপ্তাহৰ কাৰণে গোটেই তেল ডিপো বন্ধ হৈ গৈছিলে। গোটেই হাহাক গোটেই হাহাকাৰ হৈ গৈছিলে গম পাইছা নাই।
তাকে
কিন্তু আজিকালি মানুহৰ মাজত এই কিছুমান মানুহে ধাৰাতটো আছে আকৌ যে ইলেক্ট্ৰিক গাড়ী বোৰ ল'লে এই হেৰি নিচিনা পেট্ৰলিজেল মানে ইন্ধনত, চলা গাড়ীৰ নিচিনা ইমান ফেচিলিটি নাপায় ইমান মানে হেভি নহয় কিন্তু কিন্তুেইটো লৰাবিলাকে গম প ন এতিয়া মই তোক সুধিছোৱে যে সেইবিলাক ইলেক্ট্ৰিকেল গাৰীত কি সুবিধা থাকে-থাকে একচুৱেলি কাৰণ অ, আ, কাৰণ সেই ইলেক্ট্ৰিক বা সেই স চলাৰ গাড়ী বিলাক ইমানো হেৰি নহয় ন। সেইবিলাকো কিমান পা পাৱাৰ থকা গাৰি।
হয়-হয়।
তাৰপিছতে উ বাকী আ তুমি এইটোক মানে থিয়াং কেনেকে কৰিলা তোমাৰ মনত আহিছিলে নেকি হে এইটো কি? গাড়ী কিনাৰ কথাটো কওঁত প্ৰথমতে আহোতে, প্ৰথমতে ভাবি থৈছিলা নেকি?
অহ, মানে অকমান ভাবি আছিলো বহুত দিনৰ পৰা তোমাৰ এনেকে গাড়ী এখন কিনিম বুলি। মানে আজিকালি মানে লাগেই নহয় ঘৰতে এখন গাড়ী তোমাৰ ক'ৰবালে যাবলৈ পৰিয়ালৰ সৈতে।
হয়-হয়।
আহ, তেনেকে তোমাৰ উম, ভাবোতে মানে তাৰপিছত মই প্ৰথমতে এনেকে পেট্ৰল-ডিজেলত চলাইখনকে ল'ম বুলি ভাবিছিলো। তাৰপিছত আহ, তাৰপিছত সেই মাজতে তুমি যি অৰুণাচলৰ সেইটো গোলাৰ কাহিনীটো এ যেনেকে তোমাৰ পেট্ৰল-ডিজেলৰ যি মানে দাম বাঢ়িছে। আৰু মানে আজিকালিতো প্ৰদূষণৰ কথাটো কবই নালাগে আৰু। অ, শেষ সেইবিলাকলৈকে চাই মেলি বোলো অ, মই বোলো নাই এনেকে ইলেক্ট্ৰিক গাড়ী এখনকে কিনো। তাৰ ফলত তোমাৰ এ ইন্ধনৰ খৰচো মানে কমিব, আৰু যে তোমাৰ শব্দ-শব্দ প্ৰদূষণ হওক বা বায়ু প্ৰদূষণ তোমাৰ কমিব সেইখিনিকে মই ভাবি চিন্টি আচলতে সেই ইলেক্ট্ৰিক গাড়ীখনকে লম বুলি ভাবিলো
হুম হুম, তুমি ঠিকে কৈছা ঠিকে কৈছা আচলতে সেই মানুহৰ বিশ্লেষণটো লাগে আক আচলতে হয় নাই বাৰু, আচ সেইটো লাগে এতিয়া মই বহুত মানুহ দেখিছো বাৰু আজিকালি ইলেক্ট্ৰিক গাড়ী কিনা আজিকালি টম টম বিলাকো ইলেক্ট্ৰিক হৈ গ'ল ন, মই আজি গাড়ী তোমালোকৰ অ এই টেম্পু বিলাকত নাযাওৱে তোমাৰ শব ত কিন্তু বহুত শব্দও দিয়ে আৰু তোমাৰ এই আৰু এই ইলেক্ট্ৰিক বিলাক অলপ হাই স্পীডো হয় আকৌ স্পীডো বেছি আকৌ স্পীড কম নহয় স্পীড বেছি হে অকন তাৰপিছতে তাৰ মানে সেইখিনি আৰু মই এই কথাটো গম পোৱাৰ লগে লগে মানে মোক কি হ'ল তোমাৰ এই চেমিনাৰ এটা বনাই আছিলো এই সম্পদ সংৰক্ষণৰ ওপৰত। আমাৰ ইন্ধ ন চৰি ইন্ধন সংৰক্ষণৰ
অ অ।
তাতে সি ইয়ে মানে সেইটো পাৰো বোলো তোমাকে সুধিলো আও মই তোমাৰ একজাম্পোলো তাত তেনেকে দি দিম মানে তোমাৰ ৰিভলিউচন যোনটো আহিছে না আজিকালি মানুহৰ মাজত ইলেক্ট্ৰিক কাৰ কিনা চলাৰ হেৰিঅত বেটেৰী ত' মই সেইখিনিও আৰম্ভ কৰিম বুলি ভাবিছো। এতিয়া বাৰু আৰম্ভ কৰিছো দিয়া মানে এতিয়া চোৱা আমিতো জানো ন যে সৰুৰ পৰা পঢ়ি আহিছো যে আমাৰ যোনবিলাক ইন্ধন আছে ইন্ধন বিলাক কিছুমান নবীকৰণ ক্ষম সম্পদ বা কিছুমান অনবীকৰণ ক্ষম ইন্ধন আমিবিলাক পাই আছো হয় নে নহয় বাৰু?
হয় হয়, অ।
এতিয়াতো আমি এই সিবিলাকতো যা অ জানোৱেই যে আমি যিমানবোৰ ব্যৱহাৰ কৰি আছোঁ পেট্ৰল, ডিজেল, কেৰাচিন এইবিলাক গোটেইবোৰ জীৱাশ্ম ইন্ধন। যে মাটিৰ তলত এইবিলাক আহ কেনেকৈ সৃষ্টি হয় সেইখিনি কথা গম পাওৱে আমি। হয় নে বাৰু? এতিয়া আহ এতিয়া তোমাৰ সেই জীৱাশ্ম ইন্ধন বিলাকৰ আমাৰ আজি চোৱাসোন কেৰাচিন তেল আজি তুমি বাৰু বিচাৰি পাবানে কৰ'বাত কেৰাচিন তেলতটো কিমান দূৰ্লভ হৈ গ'ল আজিকা হয়নে নহয় বাৰু? কাৰণ এইবিলাক কি হয় নবীকৰণ ক্ষম নহয় নহয়। আচলতে ইহঁতক পুনৰ আকৌ ঘূৰাই পাবলৈ বহুত বছৰ লাগে সৃষ্টি হবলে। গম পাইছা নাই? আৰু প্ৰথম কথা ইহঁতৰ বহুত তোমাৰ এ এফেক্টিভ আ মানে এ এ আছে যে ইহঁতৰ পৰা তোমাৰ উম প্ৰদূষন হয় আহ অৱশিষ্ট ৰৈ যায়। এতিয়া ধৰা আ যোন বিলাক আছে আমাৰ পেট্ৰল সেইবিলাকৰ পৰা ধোৱা ধোৱা হয়, মানে ধোৱা নিৰ গত হয়, হয় নহয়? কাৰ্বন মন অক্সাইড, কাৰ্বন ডাই অক্সাইড এইবিলাক হয় তাৰ পিছতে আমাৰ এটা হিটো প্ৰডিউচ হয় ইঞ্জিন বিলাকৰ পৰা। বিশেষ ধৰণৰ। তাৰপিছতে তোমাৰ সেইটো হিত আচলতে অলপ বেলেগ ধৰণৰ, তাৰপিছতে আকৌ তাৰ পৰা শব্দ প্ৰদূষণো হয়, সেইখিনি কথা আমি গম পাইছোঁ ইন্ধনৰ ক্ষেত্ৰত। এতিয়া আজি আজি মানুহৰ কিন্তু সেই পৰিৱৰ্তন ধাৰণা পৰিৱৰ্তন হৈছে। কেৰাচিন তেলত কেৰাচিন তেল ব্যৱহাৰ কৰা মানুহে জুই ব্যৱহাৰ কৰা মানুহে আজিকালি এল পি জি ব্যৱহাৰ কৰে। মিথেন গেছ ব্যৱহাৰ কৰে। আজিকালি মানুহে এনেকুৱা ধৰণৰ গাড়ীও লৈছে যে ইলেক্ট্ৰিক গাড়ী সলনি আজিকালি গেছ আজিকালি গেছত যে চলা চি এন জিত চলা চি এন জি গাড়ীও লৈছে। গতিকে তুমি সেই বিষয়টো বা ধাৰণাটো কেনেকে লৈছা যোনটো পৰিবৰ্তন ঘটিছে? পৰিৱৰ্তনটো তুমি ইতিবাচক বা নেতিবাচক সেইটো কেনেকুৱা ভাবিছে যে মানুহৰ মানসিকতাটো পৰিৱৰ্তনৰ কাৰণে?
অ সেইটো আমাৰ যি এ এ বৈদ্যুতিক গাড়ীৰ মানে এইটো এটা মানে তোমাৰ কেৱল প্ৰযুক্তি প্ৰযুক্তিয়ে নহয় ই মানে তোমাৰ যি পৰিৱেশ সুৰক্ষা আৰু মানে ভৱিষ্যতৰ বাবে বাবে এটা ভাল চি চিন্তাধাৰাৰে কৰা এটা পদক্ষেপ আচলতে। মানে যদিও মানে এতিয়াও মানে কিছুমান সমস্যা আছে সেই এ বৈদ্যুতিক গাড়ীসমূহত এতিয়া ধৰা উম, কিছুমান আমাৰ এতিয়া আমাৰ আমাৰ যদি অসমতে চাবলে যাওঁ এতিয়া অসমত আহ পৰ্যাপ্ত পৰিমানে তেনেকে যি চাৰ্জিং ষ্টেচন সেই গাড়ীসমূহৰ এই চাৰ্জিং ষ্টেচনসমূহ মানে পোৱা নাযায়।
নাই নাযায় হয়।
এই ক্ষেত্ৰত তোমাৰ যি আহ তুমি দূৰলৈ যদি ভ্ৰমণ কৰিবলৈ যোৱা তেতিয়া সেই চাৰ্চ কৰাৰ ক্ষেত্ৰত মানে এটা চিন্তা থা থাকিবই
হয়।
লগতে যি গাড়ীৰ বেটাৰী মানে বেটাৰীৰ মূল্যও যথেষ্ট বেছি। আৰু চাৰ্জ হ'বলৈ সময় লাগে সেই ক্ষেত্ৰত অলপমান এ অসুবিধা আছে কিন্তু যদি আহ অসমৰ দৰে ৰাজ্যত যদি মানে অধিক চাৰ্জিং ষ্টেচন কৰা হয়। কাৰ মানে তোমাৰ সৌৰ এ সৌৰ শক্তি সেইবোৰ ব্যৱহাৰ বৃদ্ধি কৰা হয়। আৰু চৰকাৰ খনেই মানে এই ক্ষেত্ৰত সহায় আগবঢ়াই। তেন্তে যি ইলেক্ট্ৰিক গাড়ী ব্যৱহাৰ আছে মানে সি বহুত মানে বৃদ্ধি পাব। আৰু এয়া আমাৰ যে ইন্ধন আছে এই ইন্ধন সমূহ মানে এ মানে ইন্ধন সমূহৰ মানে
পাই ন অ।
আহ ইন্ধনৰ তেওঁলোকৰ নিৰ্ভ নিৰ্ভতাটো মানে।
হয়, হয় আচলতে। সেইটোৱে সেইটো আচলতে তুমি যোনটো কথাটো ক'লা আমাৰ ইন্ধনৰ ওপৰত আমি আচলতে যদি বিকল্প পদ্ধতিৰ যদি সম্পূৰ্ণৰূপে তাৰ যদি ব্যৱস্থাটো নাথাকে বিকল্প পদ্ধতিৰ সম্পূৰ্ণ যদি আমি সুবিধাসমূহ নাপাওঁ তেনেহ'লে সেইসমূহ আচলতে কৰিবও নোৱাৰো। হয় নে নহয়? কথাখিনি, এতিয়া গতিকে সেই ক্ষেত্ৰত আচলতে চৰকাৰে হওঁক বা আমাৰ সেই সুবিধাসমূহ আচলতে যিসমূহ কোম্পানী আছে বা সেই কোম্পানীসমূহে আচলতে ঠাইসমূহত প্ৰদান কৰিব লাগিব। তেতিয়াহে আচলতে তাৰ মানুহৰ এটা নতুন সচেতন, সচেতন বা জাগ্ৰতটো তেতিয়াহে হ'ব। কাৰণ যেতিয়া বস্তু এটা কিনা, কিনাৰ ফলত যদি সেই বস্তুটো ব্যৱহাৰ বা। ইন্ধন আকৌ পুনৰ তাক ভৰোৱাৰ ক্ষেত্ৰত এটা নতুন সমস্যা। যদি সৃষ্টি হয় বা তাৰ যদি অভাৱ হয়। সঠিক যদি ব্যৱস্থা পোৱা নাযায় তেনেহলে সেই অসুবিধাটোৰ কাৰণে বহুত মানুহ আচলতে। অ, অ হেৰি নহ'ব যদিও তেওঁ লোকে কিনিবৰ কাৰণ নিছে।
হয়, হয়।
গতিকে সেই ক্ষেত্ৰত এ ৰিভলিচন টো লাগে। এতিয়া তোমাৰ এতিয়া। চৰকাৰ নতুন চৰকাৰখনে এতিয়া আহ হেৰিয়ৰ সৃষ্টি কৰিছে তোমাৰ। ইথানলৰ দ্বাৰা গাড়ী চলোৱা এটা ব্যৱস্থা কৰিছে কিন্তু এইটো দেখা পোৱা গৈছে। ইথানলৰ দ্বাৰা গাড়ী চলোৱাতে দেখা পোৱা গৈছে কিছুমান গাড়ী চলা নাই। কিছুমান আচলতে অ' বেয়াও হৈছে ইথানলৰ দ্বাৰা আমি দেখিছো আজি। অখিল গগৈ আমাৰ অসমত অখিল গগৈ ইথানলৰ দ্বাৰা এখন বাইক যিহেতু য মানে বেয়া হৈছে সেইখনক লৈ প্ৰতিবাদ। হৈছে ইথানল বন্ধ কৰিব লাগে।
এটা চি এন জিৰ ক্ষেত্ৰতো চোৱা আমাৰ ইয়াত চি এন জি খুব কম আমাৰ ইয়াত গাড়ীসমূহ চি এন জি গাড়ীত একেবাৰে নাই খুব কম। আমি এইটো -এইটো অঞ্চলৰ
বা চি এন জিৰ ফিউল ষ্টেচন যিহেতু সেতু - সেতু ক্ষেত্ৰত চি এন জি ফিউল ষ্টেচনো নাই হয় নে নহয়? গতিকে আ এই বস্তু বিলাকৰ আচলতে সময় অনুসৰি আমি বিকল্প শক্তি সন্ধান বিচাৰিব লাগিব। আজি অকল আহ, গাড়ী অ, গাড়ী চালি গাড়ী- চাৰি চলোৱাৰ ক্ষেত্ৰতে নহওক নহয় আজিকালি ডাঙৰ- ডাঙৰ ফেক্টৰী সমূহত এতিয়াও আজিকালি কয়লা ব্যৱহাৰ কৰে এইটো কি ক'বা? তুমি অত্যাধুনিক আজিকালি এ যি সমূহ আমাৰ অহ, হাই মানে যথেষ্ট শক্তিসম্পন্ন বিদ্যুতক ব্যৱহাৰ কৰিব পাৰে এই ফেক্টৰীসমূহতো এবাৰ আমাৰ উদ্যোগসমূহতো এই পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা আছে নেকি বা পৰিৱৰ্তন নহ'লে কেনেকুৱা হ'ব এইটো শিক
উম -উম অয় আহ, এইবিলাকটো আচলতে এ যি পৰিৱৰ্তন সেই পৰিৱৰ্ত পৰিৱৰ্তনটোৰ মানে প্ৰয়োজনীয়তাটো আছে আচলতে মোৰ ফালৰ পৰা যদি ক'বলৈ যাওঁ। এতিয়া সেই এই যি তুমি কয়লাৰ কথা সেই কয়লাটোৰ যেতিয়া মানে পুৰা হয় তাৰ ফা তাৰ ফলস্বৰূপে মানে অধিক পৰিমানৰ ধোঁৱা মানে নিৰ্গত হয় আৰু সেই এইবিলাকে আমাৰ বায়ু প্ৰদূষণ সেই বায়ুৰ মানে বহুত বেছি পৰিমণে প্ৰদূষণ কৰে। আৰু বৰ্তমান যি এ অতিক তাপমাত্ৰা গোলকীয় উষ্ণতা যি বৃদ্ধি পাইছে সেই আ, সেই তাৰ কিন্তু এটা মূল কাৰণ সেই আ মানে তোমাৰ এ তাৰ এই তাৰ পৰা ওলোৱা যি ধোঁৱা সমূহ সেই ধোঁৱা সমূহো
হয়-হয় নিশ্চিতৰূপে -নিশ্চিতৰূপে নিশ্চিত ৰপে এতিয়া তুমি আহ এই কথাটো চোৱা আজি কয়লা কেইবছৰমান তেনেকাআমাৰ ট্ৰেইনসমূহত কয়লা ব্যৱহাৰ কৰা হয়। আমাৰ ডাঙৰ হডাঙৰ হোটেলসমূহত কয়লা ব্যৱহাৰ। কৰা হয় আৰু আমাৰ এই জোনটো কথা কৈছোঁ উদ্যোগ সমূহত ব্যৱহাৰ ব্যৱহাৰ কৰা হয়। এ কয়লাৰ ব্যৱহাৰৰ প্ৰথম কথা কয়লাটো এটা জীৱাশ্ম ইন্ধন। অনবীকণ যোগ্য সম্পদ হয়নে নহয় বাৰু। আৰু দ্বিতীয় কথা কয়লাই যথেষ্ট খিনি প্ৰদূষণ সৃষ্টি কৰে যথেষ্ট খিনি পৰিৱেশত আহ, মানে বেয়া অপকাৰ কৰে সেইখিনি কথা আমি গম পাওঁ গতিকে বিকল্প শক্তি তে আমাৰ বৰ্তমান সময়ত যোনটো আমাৰ পলিউচন আহিছে বা বিপ্লৱ ঘটিছে বা মানুহৰ ব্যৱস্থা বা ধাৰণা সলনি হৈছে। আজিকালি মানুহে জুইৰ ব্যৱহাৰো খুব কম কৰা হৈছে কাৰণ জুই পৰাও ধোৱাঁ নি গত হয় শেষত অৱ অৱশিষ্ট খিনি ৰখি যায় তাৰ পৰিৱৰ্তে আজি এল পি জি। মিঠেন গেছ ইয়াৰোপৰি তোমাৰ যিসমূহ ইলেক্ট্ৰিক যোনবিলাক আ অ অ'ভিন আছে বা ইলেক্ট্ৰিক যোনবিলাক পেন আছে সেইসমূহ ব্যৱহাৰ কৰিব লৈছে হয় নে নহয় যাৰ বজাৰ ফলস্বৰূপে ধোঁৱা খিনি কমি ক বা অ, তাপমাত্ৰাৰ সেইখিনি নিয়ন্ত্ৰণ- নিয়ন্ত্ৰিত যে গতিকে মই আশা কৰিছো যাতে এই ৰিভলিউচনটো বা এই বিপ্লৱটো ইতিবাচক ভাৱে ঘটক সকলোৰে মাজত মানসিকতা পৰিৱৰ্তন হয় এখন নতুন প্ৰদূষণমুক্ত নতুন বিকল্পই ইন্ধনযুক্ত এখন ভাৰত গঢ়ি উঠক। এইখিনি কথাই মই বিচাৰো শেষত তুমি কি কব বিচাৰিবা যে এই এনেকুৱা ধৰণৰ মানসিকতা বা তুমি আজি সেই যোনটো এটা আহ, লৈ আচলতে কি হয় সমাজত তুমি সেই কামটো কৰি লা যেতিয তোমাক। দেখি আৰু দহোজন উৎসাহিত মম, হগলো কাইলৈ যিসকলে গাড়ী লমবুলি লাগি আছে তুমি কিবা পাৰি। এই আদৰ্শ সমূহ আমি আচলতে মানুহক আহ, দিলেহে মানুহসমূহ আচলতে উৎসাহিত হ'ব সেই ক্ষেত্ৰত কি ক'বা।
অ, সেইটো তুমি ঠিক এটা গুৰুত্বপূৰ্ণ কথা কৈছা। আমি এতিয়াৰ পৰা যদি মানে অ, এজন-এজনকৈ যেতিয়া আমি আগবাঢ়িম মানে পৰিৱেশ সুৰক্ষাৰ দিশত। তেতিয়াহে আমাৰ যি সমাজখনো মানে এ, এ, সেই সমাজখন মানে শুদ্ধ পথত আগুৱাব এতিয়া শেষত যদি মানে কবলে যাওঁ, এই যি বৈদ্যুতিক গাড়ী আছে, সেই বৈদ্যুতিক গাড়ী আমাৰ ভৱিষ্যত পৰিবহন ব্যৱস্থা এটা মানে এ ভাল চিন্তাধাৰা। যদি আমি এ পৰিৱেশ অৰ্থনীতি আৰু আগন্তক প্ৰজন্মৰ কথা ভাবো, তেন্তে এই বৈদ্যুতিক গাৰি কিন্তু ব্যৱহাৰ বৃদ্ধি মানে